হলস্কাৰ
অ
হয়। কি কৰিছে?
বৰ্তমান মই আছো এই চেণ্টাৰ আহিছিলো, তাৰপৰা অলপ বৰষুণ দিলে এতিয়া চেন্টাৰতে ফচি আছো।
হয় হয় বাকী কিবা কামত গৈছিলে নে? আমাৰ এইফালে অলপ সময়ৰ আগতে বৰষুণ দিছিলে এতিয়া ৰ'দ দিয়া ৰ'দ দিছে আৰু
অহ। আমাৰ এইফালে বতৰটো বৰ ভাল নহয় মানে, দিনত বৰষুণ দিছে আকৌ কোনোবা এটা সময়ত ৰ'দ দিছে, এতিয়া মানে আকৌ বৰষুণ দি বুলি কৈ আছে মানে। অ বৰ্তমান যে তুমি
মই বহি আছোঁ।
উম। ঘৰতে আছা ন?
হয় ঘৰত আছোঁ। খোৱা বোৱা হ'লনে তোমাৰ
খোৱা বোৱা হ'ল। তোমাৰ হ'ল নে?
হ'ল। কিহেৰে খালা?
ভাত, এতিয়া মানে দালি তাৰপা আলু আৰু বদি চব্জি
সেইফালে পানী চানী হৈছে নেকি?
বৰ্তমান মানে বৰষুণৰ পানীতটো হৈছে, তেনেকে বানপানী লৈকে এটা পৰিৱেশ সৃষ্টি হোৱা নাই এতিয়া এতিয়ালৈকে
উ
তোমালোকৰ সেইফালে কেনেকুৱা কি পৰিস্থিতি?
আমাৰ এইফালেও কালি পানী আহিছিলে। মানে বৰষুণ দিয়াৰ লগে লগে পানীতো আহি যায় আৰু বান পানীৰ নিচিনাই হৈ যায় পুৰা। তাৰপিছত এতিয়া ৰ'দ দিছেতো অলপ শুকাইছে আৰু।
হয়।
মানে পাহাৰত বৰষুণ দিয়াৰ লগে লগে আমাৰ ইয়াত পানী হৈয়ে যায়। তাতে তিনিখন নদী একেলগতে আহে যে। সেইবাবে বৰষুণ দিলেই আৰু পানী হৈ যায় ইয়াত।
হয়। মানে যদি অলপকৈও বৰষুণ দিয়ে তেতিয়া পানী হোৱাৰ সম্ভাৱনা বেছি থাকে ন।
হয় হয়।
হয়। এনে বৰ্তমান সময়তো তুমি মই গম পোৱা মতে অৰুণাচল প্ৰদেশ ফুৰিব ফুৰিবলৈ হিচাপে তুমি গৈছিলা।
হয়।
তাত মানে বতৰৰ কেনেকুৱা কি পৰিস্থিতি
তাত আমি যোৱাৰ অৱস্থাত ইমান এটা বৰষুণ দিয়া নাছিল। হলেও বৰষুণ দিছিল, আৰু আমাৰ ওচৰতে
উম
এখন নদী আছে সেইখনত বহুত পানী আছিল সেইটো সময়।
হয়। মানে অৰুণাচল প্ৰদেশত আমাৰ অসমৰ লৈকে বতৰ পোৱা যায়নে নাই বেলেগ ধৰণৰ মানে বত
নাই নাই আমাৰ অসমৰ লেখীয়া পোৱা নাযায়, যিহেতু পাহাৰীয়া জেগা। হ'লেও তাত বৰষুণৰ পৰিমাণটো অলপ হ'লেও বেছি।
হয় মানে অসমতকে অৰুণাচল উপদেশ কিমান উন্নত।
উন্নতটো বহুত পৰিমাণে উন্নত। তাত এ যিহেতু ট্ৰাইবেল লোকখিনি দেখা পোৱা যায়। তাৰপিছত তেওঁলোকৰ ব্যৱ সায় বাণিজ্যই হওক বা চৰকাৰী চাকৰিয়েই হওক সকলোখিনি ক্ষেত্ৰত তেওঁলোক উন্নত। লগতে বহুতো মানে গুণী জ্ঞানী ব্যক্তি দেখিবলৈ পোৱা যায় তাত।
উম, অৰুণাচল প্ৰদেশটো এখন মানে আমাৰ দাঁতি কাষৰীয়া ৰাজ্য হিচাপে আমি জানো যদিও তাত মানে মূল কিহৰ কাৰণে বিখ্যাত তেনেকুৱা একো তথ্য পাতি মই জানিব পৰা নাযাম, তোমাৰ লগত কিবা তেনেকুৱা তথ্য পাতি আছে নেকি?
মূল কিহৰ কাৰণে বিখ্যাত সেইটো আমি ইমান নাজানিম কিন্তু পাহাৰীয়া জেগা কাৰণে হয়তো বিখ্যাত। তাত মানে বহুতো বিদেশী লোক ফুৰিবলৈ যায়, পাহাৰীয়া জেগাবিলাকত। আজিকালি ত' ফুৰিবলৈ যোৱা বহুত ওলাইছেই, আৰু লগত তাতে বহুত ধুনীয়া ধুনীয়া মানে পানীৰ পুল আছে। পানীৰ পুল থকাৰ বাবে তাত বহুত তো বহুতো মানে লোক গৈ পিনি ফটো ভিডিঅ' কৰা কৰি ইণ্টাৰনেটত দিয়াৰ ফলত তেনেকেই এই ভা বিখ্যাত হৈছে আৰু জেগাবোৰ অৰুণাচলৰ।
অৰুণাচলত মানে তেওঁলোকৰ জীৱন নিৰ্বাহটো কেনেকুৱা তেওঁলোকৰ মানে কেনেকে কি কৰি থাকে মানে তেনেকুৱা সিহঁতৰ ঘৰ দুৱাৰ অৱস্থা পাতি কেনেকুৱা তেওঁলোকৰ পাৰিবাৰিক জীৱন যাপনটো কেনেকুৱা সেইটো তুমি তাত ফুৰিবলৈ গৈ কি দেখা পাইছা?
তাৰ আমাৰ আমাৰ বিলাক মানে গ্ৰাম্য অঞ্চলৰ নিচিনাকে বা আহ, আমাৰ মানে সমতল অঞ্চলৰ দৰে তাৰ মানুহবিলাক তেনেকুৱা নহয় মানে। তাত মানুহবিলাক প্ৰায় ধনী ধনী মানুহে দেখি পোৱা দেখিবলৈ পোৱা যায় আৰু বহুত মানে অও বহুত কৰ্ম মানে কৰ্মই কৰি থাকে তেওঁলোকৰ মানুহখিনিয়ে। আৰু ব্যৱসায় বাণিজ্যৰ পৰা ধৰি সকলোখিনিয়ে উন্নত মানদণ্ডৰ দেখা যায় লগতে আমাৰ দৰে গ্ৰাম্য অঞ্চলৰ দৰে ঘৰ ঘৰ বাৰীবোৰ নহয় আৰু যিহেতু পাহাৰ কাটি তাত ঘৰ বনোৱা হয়।
হয়। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে অৰুণাচলত যিটো এন এছ পি চি আছিলে সেই এন এছ পি চি মানে খহি অহা দেখিবলৈ পোৱা গৈছে যাৰ ফলত বানপানীৰ সৃষ্টি হৈছে ভূমিস্খলন সৃষ্টি হৈছে আৰু বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন অসুবিধা দেখা পোৱা গৈছে। সেয় সেইটোৰ ওপৰত কিবা তুমি জানা নেকি?
ভূমিস্খলনতটো হৈছে মানে তাৰ যিটোৰ মানে এন এছ পি চি আছিলে সেই এন এছ পি চিটো অতি অতিপাত বৃষ্টি পৰা জহত তাত মানে বেছি হৈ যোৱাৰ ফলত পানীটো এন এছ পি চি তাৰ ফলত তাৰ দেৱাল বোৰ মানে অলপ কমজোৰ হৈ গৈছে যাৰ ফলত পানীটো ৰখাব পৰা নাই, আৰু সেইবাবে হয়োটো তাৰ ৱালবোৰ খহি গৈছে। আৰু যাৰ ফলত আমাৰ লখিমপুৰ জিলাৰ বহু ল লখিমপুৰ জিলাৰ বহু কেইটা অঞ্চলেই হয়তো পানীৰ তল তলত থাকিবলগীয়া হৈছে।
হয়। মানে আৰুনাচলৰ সেই সেই ব্যৱস্থাত টো সমাধান কৰিব পৰা কিবা উপায় আছেনে? তেওঁলোকৰ দৃষ্টি ওচৰত
সেইটো তেনেকে উপায়তটো নহ'ব কিন্তু তেওঁলোকে হয়তো বহুতো উন্নত মানদণ্ডৰ ৱাল আৰু লগতে। তাৰ যিটো মানে এনে সিতি সেইটো উন্নত মানদণ্ডৰে বনাব লাগিব আৰু বহুত। মজবুত কৰি বনাব লাগিব হৈতো যাতে বহু পৰিমাণৰ পানী পানী আহিলেও যাতে এন এছ পি চিৰ একো অনিষ্ট নহয়।
হয়। উম বৰ্তমান সময়ত অৰুণাচল ফুৰিবলৈ যোৱা টুৰিষ্ট সকলত কিবা অসুবিধা হয় নেকি বা এতিয়া যদি ফুৰিবলৈ তেনেকুৱা প্লেন বনোৱা হয় তেতিয়া যোৱাটো কিমান দূৰ সম্ভৱ?
যোৱাটো মানে তাত তাততো সোমাবলৈ হলে এখন পাচ লাগিব।
হয়।
আৰু সেই পাচখন অনলাইনতো বনাব পাৰি আৰু অফলাইনতো পাৰি তাত গেটত মানে বনাই দিয়ে। আৰু তেনে কৈ মানে ফুৰিবলৈ যোৱা হয় লোকসকল। আৰু ফুৰিবলৈ গৈ পিনি মানে বহুতো জেগা আছে তাত।
বৰ্তমান সময়ত কোনটো সময়। অ মানে টুৰিষ্ট ফুৰিবলৈ যোৱা মানে সুবিধাজনক অৰুণাচলৰ কাৰণে।
ঠাণ্ডা দিনত। বসন্তৰ দিনত মানে বসন্ত কালত বেছিকে ফুৰিবলৈ যায় লোকসকল। তাত যিহেতু পাহাৰীয়া জেগাত বৰফ পৰে। বৰফ পৰা চাব ফুৰিবলে যায় আৰু তাত গৈ বহুত ভালো লাগে জেগাবোৰ বহুত সুন্দৰ হয়।
তুমি অৰুণাচলৰ কিমান জেগাত মানে ফুৰিবলৈ গৈছা?
মই নাহৰ লগোনেই গৈছোঁ আৰু আৰু যোৱা নাই, নাহৰলগুন তিনিবাৰ গৈছো।
হয়। আমি বৰ্তমান সময়ত দেখা পাওঁ যে ভাৰতৰ বিভিন্ন ধৰণৰ ৰাজ্যতকৈ অৰুণাচলৰ, অৰুণাচল ৰাজ্যখন বহুত বেলেগ।
হয়।
ইয়াৰ খাদ্য - পানী মানে থকা খোৱা - বোৱা কেনে ধৰণে কি হয় বা?
তাত খোৱা - বোৱাখিনি ইমান এটা মই নেজানো যিহেতু তাত ট্ৰাইবেল মানুহখিনিয়ে তেওঁলোকৰ তেওঁলোকৰ ধৰণে খাদ্য খায়, আমাৰ দৰে নহয়। আমি শুনা মতে তেওঁলোকক বেছিভাগ বইল, বইল কৰি খায় বুলি জনা যায়।
হয়।
মানে তেল, তে তেল হয়তো ব্যৱহাৰ নকৰে তেওঁলোকে।
হয়, উ অহ।
আৰু যাৰ যাৰ ফলত তেওঁলোকৰ মানুহখিনি ধুনীয়াও হয়।
হয়।
আৰু বহুতো সুস্থৱান হয়।
হয় যদি অৰুণাচলত মানে এনেকৈ আমি পাছ বনাই ফুৰিবলৈ বিচাৰো তেতিয়া কিমান দিনৰ কাৰণে পাচখন আমি পাম?
পাচখন মানে আপুনি দুখন পাচ পাব এখন এখন কম দিনৰ কাৰণে পায় এ সপ্তাহৰ কাৰণে পায় সেইখনত প্ৰায় ডেৰশমান টকা লয়। আৰু এখন প্ৰায় পাচশমান টকা লয়। সেইখনত আপুনি পুৰা এক বছৰৰ কাৰণে পাব পাচখন।
হয়।
আৰু তাত যদি পাচ বনাবলৈ হয়। তিয়া তাৰ ট্টাইবেল মানুহৰ আধাৰ কাৰ্ড আৰু তেওঁলোকৰ লগত কনটেক্ট থাকিব লাগিব। তেতিয়াহে পাঁচখন বনাই দিব আপোনাক।
হয়। ঠিক আছে আপোনাৰ পৰা আজি বহুতখিনি জানিব পৰা তথ্য মই জানিলো। বৰ্তমান সময়ত আপোনাৰ সৈতে এই বিষয়ে লগত আও আগলৈ কথা পাতি থাকিম।
অ অ ঠিক আছে বাৰু হ'ব।
ধন্যবাদ।
নহয়। ফোনটো নাহিলে যে আকৌ কথা পাতিম বুলি ভাবিছিলো কেলা এক শৰ দিম বাল ফোনটো চাৰ্জ নাই থৈ আহিল